হেল্ল' অ কি কৰি আছা?
এনেই আছো ৰ'বা। তুমি কি কৰি আছা?
এই মইয়ো তোমাৰ এনেই আছো অলপ মানে কি বুলি কয় খে-খেল চাই আছিলো ৰবা। বাকী পিছে খবৰ-পাতি কেনেকুৱা?
খবৰ পাতি আছো দিয়া ভালে ঠিক থাকে চলি আছে। তোমাৰ কেনেকুৱা?
এ মোৰো ঠিকে আছে ৰ'বা। বাকী পিছে মই অ খেলৰ কথা কোৱাৰ লগে লগে মনত পৰিল এ তুমি সৰুতে কি খেল ভালি খেল খেলি ভাল পাইছিলানো বা তোমাৰ কি খেলৰ প্ৰতি গুৰুত্ব বেছি আছিল ন বা তুমি কোনটো খেলত মানে পিছলৈ আৰু ডাঙৰ এজন খেলুৱৈ হ'ব বিচাৰিছিলা পিছে?
এ খেলাৰ ভিতৰতো চ সকলো খেলে খেলিছিল দেচোন। মানে চব খেলে খেলি ভাল পাইছিলো। এতিয়া মানে এইবোৰ খেলাৰ প্ৰতি ইমান মানে ইচ্ছা নাযায় আৰু খেল খেলাৰ আজিকালি যি খেল খেলো তোমাৰ মোবাইলতে অলপ ধৰক মানে অলপ চলপ খেলিলো আৰু অনলাইন গেমবোৰ। বাকী এনেকে তোমাৰ বাহিৰত যায় ধৰা দৌৰা হওক বা আমি যিবিলাক ফুটবল খেলিছিলো আগতে সেইবোৰ খেল খেলিব একেবাৰে মন নোযোৱা হৈছে আৰু। মানে বৰ্তমান সময়ত টো জানাই ন মানে মানুহৰ ব্যস্ততা বহুত ত ব্যস্ততাৰ বাহিৰত তোমাৰ বহুত কাম কৰি থাকিব লগা হয় এতিয়া তুমি কেৱল যিহেতু তুমি ঘৰত ধৰা মোবাইলত গেমে খেলিলা গেম খেলিলে তুমি ঘৰতে আছা ত সেই গে সেই গেমখন তুমি বাদ দি কিনে হয়তো বেলেগ কামতো লিপ্ত হৈ যাব পাৰা কিন্তু তুমি ক'ৰবাত খেলিবলে গ'লেতো সেইটো সুযোগ নোপোৱা ন যে তুমি সেই খেলখন বাদ দি তুমি ঘৰলৈ আহিবা তাৰপিছত তুমি কামবোৰ কৰিবা সেনেকোৱা নহয় ন ভাগৰ লাগিব হয়তো বাৰু মানে ধৰা খেল ধেমালিটো শৰীৰৰ কাৰণে ভাল বাৰু কিন্তু হ'লেও সকলো সময়ত তুমি খেলা বা ধূলা কৰাতো মানে সুযোগটো নাপাব পৰা বা সহায়কাৰী নহ'বও পাৰে ন তোমাৰ জীৱনত ত সেনেকোৱা ধৰণৰ ক্ষেত্ৰত আৰু মানে অলপমান আহ মানে জানাই আৰু বৰ্তমান সময়ত মানে মানুহবোৰ নিজক লৈ ব্যস্ত নহ ত নিজক ব্যস্তৰ পিছত আৰু তুমি সেই খেলবোৰ খেলাৰ ক'ত সুযোগ পাবা
ৰবা ৰবা মই তোমাক সেইটো সোধা নাছিলো মই মানে এটা বেলেগ কিবা সুধব খুজিছিলো মানে মানে তোমাৰ এই যি খেলৰ মানে সুধিছিলো আৰু মানে তোমাৰ যেন কিবা খেলৰ অভিৰুচি আছিল মানে মই এইটো কথা ওলাব খুজিছিলো আজি মানে ধৰি লোৱা আমাৰ যিটো ভাৰতীয় বা তোমাৰ অসমৰে এ ধৰি লওক গোটেই ভাৰতবৰ্ষৰে যিটো মাক দেউতাকৰ যিটো মানসিকতা এই ধৰি লওক মানে এই খেলা ধূলাই হওক বা তোমাৰ এইবিলাক কাম হওক কিছুমান বাহিৰা কাম বা তোমাৰ ধৰি লোৱা ব্যৱসায় হওঁক সেই ব্যৱসায়ৰ মানে যিটো তেওঁলোকৰ চিন্তা ধাৰা আৰু মানে সেইবিলাক আমি কৰিব নোৱাৰো বা সেই সেইবিলাক মানে ধৰি লোৱা আমি মানে ধৰি লোৱা তেওঁলোকৰ মতে আৰু অকল চাকৰিয়ে আমাৰ কাৰণে আৰু মানে সকলোতকৈ সবাত তো বেছি আৰু গুৰুত্বপূৰ্ণ আৰু ত তোমাক কেতিয়াবা বা মানে আমাৰ যি টো সমাজত চলি থকা আৰু মানে মাক দেউতাকে যিটো মানে ধৰি লওক কিবা এটা মানে লৰাই বা ছোৱালীজনে কৰিব খুজিছে নিজৰ ইচ্ছা মতে আৰু মাক দেউতাকে সেই কামত বাধা দিয়ে বা মাক দেউতাকে সেই কামটো কৰিব নিদিয়ে কাৰণ মাক দেউতাকে ভাবে যে অকল মানে পঢ়া শুনাই মানে সকলো আৰু মানে পঢ়া শুনা নকৰিলে মানে অ ল'ৰাটোৰ একো নহব আৰু মানে ধৰি লোৱা এজন আৰু ল'ৰা আৰু সেই ল'ৰাজনৰ ধৰি লোৱা কিবা এটা খেলত বহুত অভিৰুচি বা সেই খেলটোৱে বহুত বহুত ভাৱে জানে ত' যিটো আমাৰ অ ভাৰতীয় মাক দেউতাকৰ যিটো তোমাৰ অ মানে মানসিকতা সেই মানসিকতাটো কিন্তু সেই ল'ৰাটোক আৰু মানে যিটো পঢ়া শুনালে আৰু টানি আনে মানে ধৰি লোৱা ছ অ ধৰি লও এই যিবিলাক ডাক্তৰ পৰীক্ষা আছে ইঞ্জিনিয়াৰ আছে সেই হ'বলে তোমাৰ টানি আনে কিন্তু যিটো খেলা ধূলা বা ধৰি লোৱা এজন অ তোমাৰ লগৰে বা তোমাৰ ধৰি লোৱা এজন বন্ধুৱে আৰু ব্যৱসায় কৰিব খুজিছে বা তুমিয়ে কেতিয়াবা ধৰি লও ব্যৱসায় কৰিব খুজিছা ত তোমাক কিন্তু ধৰি লোৱা বা তোমাক অ কৰিব পাৰে অ উৎসাহ দিব পাৰে ঘৰৰ পৰা বা কিছু কিছুমানক সেনেকে নিদিব পাৰে ত' যাৰ নিদিয়ে আৰু ত সেইটো বেছিভাগ বেছিভাগ আৰু যিটো যিটো সন্তান আছে সেই সন্তানক অ মাতৃ পিতৃয়ে মানে যিবিলাক মাতৃ পিতৃ আছে আৰু ভাৰতৰ মানে বেছিভাগে উৎসাহ নিদিয়ে তোমাৰ মানে বেছিভাগে এইটো কি কৰে মানে টানি লৈ আহে আৰু মানে একো কৰিব নালাগে সেইবিলাক মানে ধৰি লোৱা আৰু তোমালোকে অকল কেৱল পঢ়া আৰু চাকৰি এটা লোৱা আৰু তোমালোকে এটা সুখৰ জীৱন কটোৱা আৰু ত সেইটোৰ ওপৰত মই সুধিব খুজিছিলো আৰু মানে তুমি ভাবা নেকি তাৰে ওপৰত কিবা সলনি কৰিব লাগে নেকি আমাৰ সমাজখনত ত' সেইটো কিবা এটা
মানে তুমি যিটো ক্ষেত্ৰত সুধিছা মানে সেইটো বাৰু ঠিকে মই চাগে অলপমান বেলেগ। একে মানে বুজিলো কথাটো সেই কাৰণে এনেকে ক'লো। বাকী মানে চোৱা যিটো সমাজত বৰ্তমান সময়ত যিবিলাক চলি আছে। পিতৃ মাতৃয়ে খেলুৱৈ হোৱাৰ বাবে, কিয় মানে উৎসাহিত নকৰে ল'ৰা ছোৱালীক। কাৰণ চোৱা আমাৰ যিখন ভাৰতীয় সমাজত ভাৰতীয় সমাজত মানুহে সন্মানক বেছি গুৰুত্ব দিয়ে। ধৰা যিটো এটা আত্মগৌৰৱ সেইটো আত্মগৌৰৱৰ এটা বিষয় হব বিচাৰে এতিয়া। তুমি ধৰা খেলুৱৈ এজন হৈ। তুমি ভাল কৰি আছা আৰু সুনাম কঢ়িয়াই আছা কিন্তু তুমি ধৰা, যিবিলাক আমাৰ নেশ্যনেল টিম। ধৰা ভাৰতৰ নামত খেলিব পাৰ নাই তুমি খালি নিজৰ ৰাজ্যৰ নামত খেলি আছা সেনেকুৱা ধৰণৰ, যদি খেলি আছা তোমাক মানুহে নাজানিব ন আৰু তুমি ধৰা। এক লাখ টকা দুই লাখ টকাই পাই আছা মাহত, কিন্তু যদি তোমাক মানুহে চিনি নাপায় তো মানুহে ভাবে যে এই কিনো কৰি আছে কিনো কৰা নাই। ত' মোৰ হিচাপত তো মা দেউতাৰ হতৰ মনত প্ৰথমতে সেইটো চিন্তাই আহে। ত সেইটো চিন্তাৰ কাৰণে মানে অলপ সমস্যা হয়। কাৰণ তেওঁলোকে কি ভাবে এতিয়া তুমি যদি এক লাখ টকা ইনকাম কৰা ন। যদি তুমি ধৰা বেলেগ। উপায়েৰে খেলুৱৈ হয় বা বেলেগ উপায়েৰে তুমি এক লাখ টকা এটা ইনকাম কৰিছা। আহ তো তাৰপিছত। যদি তোমাৰ ওচৰত তোমাৰ ধৰা সন্মুখৰ ফালে কোনোবা এজন মানুহ আছে ত মানুহ মানুহ জনে অ, ত' মানে উম ওচৰ যদি কোনোবা মানুহ আছে আৰু এ বেয়া নাপাবা এই মাতি দিলে আৰু মাজতে, অ মানে কি হ'ল। এতিয়া তোমাৰ সমুখৰ যদি কোনোবা মানুহ আছে তেওঁ যদি বিচাৰে যে ধৰা। তেওঁৰ ল'ৰাজন আৰু বহুত ভাল আৰু তেওঁৰ ল'ৰাজন, ধৰা আহ এজন শিক্ষক আৰু ভাল শিক্ষক তেওঁ ধৰা মাহিলী, পঞ্চাশ ষাঠি হাজাৰ টকা বেছি পায় ত, তেওঁৰ নাম সমাজত ভাল মানুহ বুলি ভাবি আৰু সকলোৱে ভাবি যে অ তেওঁৰ ল'ৰাজন। এজন শিক্ষক হয় তেওঁ চাগে ভাল পইচা পায় বা ভাল দৰমহা পায় বা, এজন সুদক্ষ ব্যক্তি হব পাৰিব আৰু সমাজ এখনৰ বাবে সেনেকুৱা বুলি ভাবে কিন্তু, যদি তুমি ধৰা খেলুৱৈ হোৱা। বা বেলেগ কিবা হোৱা ন আমাৰ সমাজত সেইটোৰ সন্মানতটো নাই ত সেই মানুহে। তোমাৰ পিতৃ মাতৃ বোৰে আগতে সেই সন্মানৰ কথা চিন্তা কৰে তাৰ পিছত তোমাৰ সেই পইচাটোৰ কথা চিন্তা, কিমান টকা পাম বা কিমান টকা নাপাম সেইবোৰৰ ওপৰত মানে। চিন্তা কৰা হয় সেইকাৰণে চাগে মই ভাবো আৰু যে আমাৰ যিবিলাক ল'ৰা ছোৱালী থাকে। সেই ল'ৰা ছোৱালী বিলাক বোৰবক আৰু যিবিলাক আমাৰ খেলৰ দিশ সেইবোৰক মানে ইমান উৎসাহিত কৰা নহয় তেওঁলোকে ভাবে যে, ল'ৰা ছোৱালীবোৰ মান জন্ম হোৱাৰ পিছতে ভাবি থৈ দিয় যে ল'ৰা ছোৱালীটো, হয়তো ডক্তৰ হব নহলে বা উকিল হব নহলে ধৰা ইঞ্জিনিয়াৰ হব সেনেকুৱা ধৰণৰ কথা আৰু ত' সেইবোৰ চিন্ত ধাৰা যদি সলনি কৰিব লাগে ন। সেই চিন্ত ধাৰাবোৰ আমি সলনি কৰিব নোৱাৰো প্ৰতেয়েকজন, ধৰা ছাত্ৰ ছাত্ৰীয়ে বা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃ সেইটো চিন্তাধাৰা সলনি কৰিব লাগিব। যে ধৰা বেলেগৰ কথা শুনি। নিজৰ ল'ৰা ছোৱালী কোনো এটা কামত লিপ্ত কৰাব নালাগে এতিয়া বেলেগক মানে কি দেখিবা। ধৰা কোনোবাই কৈছে আৰু আমাৰ মাহঁতকে ধৰা কোনোবাই যদি কয় যে টো অ মানে ধৰা মোৰ ছোৱালীটো ডক্তৰ হয় এনেকুৱা তেনেকুৱা আহ ত' আপোনাৰ ল'ৰাটোকো কৰিব দিয়ক ইমান টান নহয় ত' মাহঁতে ভাবে যে হয়তো ইমানতো টান নহয় চাগে সেইকাৰণে তেওঁৰ ছোৱালীয়ে পাৰিছে কিন্তু তেওঁৰ ছোৱালীয়ে এতিয়া প্ৰাইভেট কলেজত পঢ়ি আছে নে তোমাৰ চৰ কাৰী কলেজত পঢ়ি আছে সেইটোতো কোনেও নাজানে ত সেই যিবিলাক কথা সৰু সৰু কথা মানে মানুহৰ মন সলনি কৰ কাৰণে বহুত সহজ আৰু আৰু ধৰা আমাৰ যিটো জেনেৰেশ্যন আৰু আমাৰ যিটো যুগ আৰু ত' আমাৰ পিতৃ মাতৃ বোৰতো বহুত সহজ সৰল মানে যি কয় থাকে মানি লৈ সেনেকুৱা ধৰণৰ ত তেওঁলোকক উম মানে কথাত ভুল হেৰাবলে বহুত সহজ আৰু আৰু তেওঁলোকে যদি এবাৰ এটা কথা মানি লয় তেনেহলে সেই কথাটো সলনি কৰা বহুত সমস্যা হয় ত' সেইকাৰণে মই ভাবো আৰু যে ধৰা যদি আমি তেওঁলোকৰ ধৰা ম যিটো মন থাকে মা দেউতাৰ মন থাকে সেইটো সলনি কৰিব লাগবে তেনেহলে আমি ল'ৰা হিচাপে বা ছোৱালী হিচাপে আমি ক'ব লাগিব যে ধৰা মই এইটো কৰিব বিচাৰিম বা মই এইটো কৰিব বিচাৰিম এইবোৰতো ধৰা টকা পইচা বা সন্মান আছে খালি সন্মানক চালে নহ'বতো টকা পইচাত জৰুৰী আজিকালি কাৰণ আজিকালি টকা পইচা থাকিলে চব পায় ত সেনেকুৱা ধৰণৰ আৰু মানে তুমি অকলে সলনি কৰিব নোৱাৰা তুমি যদি ভাবিছা আৰু যে তুমি অকলে সলনি কৰিব পাৰিব সমাজ এখন সেন কন হয় অ কিন্তু যদি প্ৰত্যেকজনে সেনেকে আগবাঢ়ি আহে সৰু সৰু পদক্ষেপ ললে হৈ যাব আৰু সলনি ডাঙৰ কথা নহয় আৰু বাকী তুমিহ কিবা ক'বানে এই বিষয়ে
অ ক'ব লগাতটো আছিল বাৰু তুমিহে কৈ দিলা বাকী খিনি বাকী কি বুলি কয় মানে আমাৰ যিটো তোমাৰ বেৱস্থা আৰু এই যিটো তোমাৰ ধৰি লোৱা আমাৰ সমাজখনত আৰু মানে যি টো তোমাৰ মানসিকতা এই মানসিকতাটো ইমান মানে তোমাৰ বেয়া হৈ গৈছে আৰু দিনক দিনে এ ধৰি লোৱা তোমাৰ থাকে নহয় কিছুমান তোমাৰ কাষৰে মানুহ আৰু মানে তোমাৰ কাষৰে সমাজখনৰে বা তোমাৰ ঘৰৰ ওচৰৰ যিবিলাক মানুহ থাকে তেওঁলোকক ধৰি লোৱা তুমি কলাই আৰু অলপ আগতে আ ধৰি লোৱা তেওঁলোকৰ সন্তানে বা তেওঁলোকৰ আৰু ধৰি ল তেওঁলোকৰ সন্তানে বাৰু একো কৰা নাই বা কিছুমানৰ কৰিছে আৰু মে জো যাৰ কৰা নাই তেওঁ মানে ঘৰত আহি কি কয় আৰু এই তোমালোকৰ ল'ৰাটোক এইটো কৰাব লাগিছিল অ এইটো ভাল হ'বল ভাল হ'লে হয় এইটোত ভাল হ'ল হয় কিন্তু ঘৰত কিন্তু একো নাই আৰু ঘৰত সেইবিলাক ক'ব লাগে বুলি একো নাই কিবা আ বেলেগৰ ঘৰত আহি কিনে আৰু সেইবিলাক তোমাৰ অ ক'বলৈ আৰম্ভ হৈ যায় আৰু তোমাৰ লগতে আই, এই তোমাৰ অকল খেলুৱৈ বুলি নহয় দিয়া বা খেলা ধূলাক লৈয়ে নহয়! মানে ধৰি লোৱা বহুতৰে তোমাক খেলা ধূলাৰ প্ৰতি ৰুচি থাকে! ন কিন্তু তাৰ উপৰিও বহুতো ধৰি লোৱা ব্যৱসায় কৰা বা ধৰি লোৱা! অ', এই ধৰি লোৱা কিছুমান আছ আছে ন এই সেইবিলাক সেইবিলাকৰ লগতে মানে মানুহে ভাবে যে এ মানে একো কৰিব নোৱাৰিব! আৰু বা তেওঁলোকে ভাবে যে এই একোৱে নহ'ব! মানে ব্যৱসায় কৰিলে বা ধৰি লোৱা প্ৰাইভেটত কিবা কাম কৰিলে সৰু সুৰা বা বা বেংকৰ পৰা কিবা কাম কৰিলে বা ধৰি লোৱা আজিকালিতো বহুত মানে সৰু, সৰু দকান দিও মানুহেও পু পুচকাৰ দোকান মমোৰ দোকান সেইবিলাক দিও মানুহে বহুতখিনি মানে যিটো দৈনন্দিন যিটো উপাৰ্জন সেইখিনি কৰি আছে! ন আ সেইখিনিতো বহুত ভাল দিয়াচোন আৰু কিবা সেইটো কৈ নহয় মানে ধৰি লোৱা এই আমাৰ যিটো আৰু ব্যৱস্থা আছে! মানে ধৰি লোৱা আমাৰ চৰকাৰখনে যিটো ব্যৱস্থা চৰকাৰী চাকৰি সেইটো মানে মানুহে কিয় বিচাৰে মই কৈছোঁ কৈ লও আৰু মানে মানুহে মানে যিটো ল কই ন মানে যিটো তোমাৰ অ' ৰিক্স ল'ব মানে নিবিচাৰে আৰু বহুতখিনি মানুহে আৰু বিশেষকৈ ত আমাৰ অসমৰ মানুহেটো মানে নিবিচাৰে নেকি অ', ৰিক্স লবলে কাৰণ আমাৰ চাবাচোন আমাৰ আপোনাৰ অসমীয়া যিবিলাক মানুহ আছে সেই প্ৰত্যেক ঘৰ মানুহৰে মানে চাকৰি লাগিবেই চৰকাৰী চাকৰি তোমাক লাগিবেই! মানে চৰকাৰী চাকৰিৰ অবিহনে তেওঁলোকৰ মানে নচলে আৰু আৰু চৰকাৰী চাকৰি নে কি আৰু সেই একেই তোমাৰ মাহিলী ত্ৰিশহাজাৰ তোমাৰ সেই পঁয়ত্রিশ হাজাৰ টকাই পায় বাকী তোমাৰ আজিকালি যিবিলাক ভাল প্ৰাইভেট কাম সেইবিলাকতো একেই পইচা পায় বেছিয়ে পায় পঞ্চাছ হাজাৰ কিছুমানে ষাঠি হাজাৰমান কিমান মান পায় বাকী তুমি ব্যৱসায় যেন ভাল হল ব্যৱসায়তো ভাল হ'লে কথাই নাই আৰু তোমাৰ হেটোতো পইচা তোমাৰ এদিন বেছি আহিব, এদিন তোমাৰ কম আহিব। সেইটো হৈ থাকিব, কিন্তু চৰকাৰী চাকৰিত কি এইটো মানে হেৰি আৰু বৃদ্ধ পেঞ্চন যিটো কয় ন মানে বুঢ়া হলে হালৈকে আৰু পেঞ্চন যিটো পাই থাকে সেইটো সুবিধা কাৰণে মানে বহুতে সেইটোৱে বিচাৰে আৰু লগতে তোমাৰ সেইটো আৰু মানে সেয়ে নাথাকে আৰু আৰু থাকে নহয় মানে কলা ধন যিটো আৰু তলে তলেদি আৰু যিটো পইচা অহা যোৱা হয় মানে আৰু অ' মানে কিছুমান থাকে ন বেয়া কৰ্মচাৰী তেওঁলোকৰ সেইখিন কে আৰু ত মানুহে আমি মানে কি বুলি কয় ন আমি ধ ধৰি লোৱা যিবিলাক আছে ন সেইবিলাকেই আমি ভাল নহয় আৰু তোমাৰ সেইকাৰণে মানুহ তোমাৰ চৰকাৰী চাকৰি বিচাৰে মানে পইচাও বেছি আহে চৰকাৰী চাকৰি বিলাকত ত' সেনেকুৱা ধৰণৰ আৰু বাকী পিছে কি বুলি কয় এইবিলাক কথাটো হয়ে থাক কিব‌ দিয়াচোন কাৰণ আমাৰ সমাজখনে এনেকুৱা গৈছে, খালি আমি এইবিলাক যিটো আহিব লগা যি টো যুগৰ যুগ আছে বা আহিব লগা আমি যিটো যুগ হব বা আমাৰ যিটো যুগ সেই যুগত যাতে আমি এনেকুৱা ধৰণৰ কাম বিলাক নকৰোঁ আমি যাতে সদায় তেওঁলোকক উৎসাহ বা অ' মানে সহায় কৰোঁ আৰু সেয়ে আৰু বাকী হ'ব দিয়া নহ'লে আজি থৈছোঁ আৰু
অ', দিয়া, দিয়া হ'ব দিয়া